হেল্ল'। হেল্ল'?
হয়, নমস্কাৰ দাদা।
হয়, ত
হেল্ল'?
হেল্ল' ভালে আছে।
অ, আছো ভালেই আপুনি?
আছো আৰু ভালেই ল হ, কৰ পৰা কৈ আছিলে?
মই হাউবে, পেটৰ পৰা কৈ আছো।
অখম। কওক কিহ মোৰ ঘৰ চিমল তাপুৰ।
অ'।
কি কৰি আছে এতিয়া?
মই মানে এ, ঠাইত গৈছিলো অ, তাৰ পৰা আহিলো।
অ, মোৰ মাতটো ভালকে আহিছে ন।
অ, আহিছে মোৰতটো গৈছে না।
অ, আহিছে ভালকে আহিছে।
অ'।
আহ কওক এই বিষয়ে কথা পাতি ব, যায়।
বিষয়টো মানে আমাৰ আজিকালি যিমান গৰম পৰিছে না, অ, এইটো খোৱা খাদ্যৰ ওপৰত কিবা আলোচনা কৰো। সেইটো যদি, আমি যদি অলপ সচেতনভাৱে থাকো, বা মানুহকো যদি সচেতনভাৱে আনিব পাব। তেনেহ'লে, বহুত মানুহে ৰক্ষা পাব বেমাৰ পৰা। হয়নে নাই?
হয় বাৰু। আমি সদায় সচেনটা চেতনতা অৱলম্বন কৰিব লাগে বাৰু।
হয়।
বাকী গৰম দিনৰ কাৰণে, আপুনি কি কি খাব লাগে বুলি ভাবে? এই, কিয় খাব লাগে? সেইটো অলপ কৈ দিব।
মানে চগমটো পানীটো সদাই খাওক, খাই থাকিব লাগিব।
অ, পানীটো খাই থাকিলে মানে আমাৰ ডিহাইড্ৰেশ্যনটো নহয়। অলপ বডিটো সুস্থ থাকিব, কিডনীটো ভাল থাকিব।
হয়। ইভনিউত্ৰিছইন টো ইউৰিনৰ ইনফেকশ্যন নহব।
অ, ইউৰিন ইনফেকচনৰ চান্সো কমি আহিব।
হয়।
বা আৰু কি, কি খাব পাৰি গৰমত?
আপোনাৰ মাছ, মাংসটো খাবই নালাগে ইমান গৰমত।
নাই, মানে গৰমৰ পৰা ৰক্ষা পাবলৈ আমি ধৰি লওক এনেকুৱা, নেমুৰ লগত, নেমু চৰ্বত খাব পাৰে। হয় নে?
অ, হয়। আমি যদি লে, লেম, হয়, লেমু চৰ্ব-চৰ্বতটো খাব লাগে। আবু অ, পানীটো খাবই। সেইটো ফ্ৰিজৰ, ফ্ৰউজতটো নহয়? নৰ্মেল পানী যিটো আছে, সেইটো খুৱাই ভাল মোৰ মতে।
অ, উম। লগতে অ, আৰ এছ খাব পাৰে, অ, আৰ এছ খালে মানে বডি এনা
হয়, হয়। ৱা, ৱাৰেছ পাউডাৰটো খাব লাগিব।
অ, লিকুইডটো ভাল নহয়, এইটোত হেৰি চুগাৰ এডিত থাকে। পাউদাৰ টো খাব পাৰে ভাল হয়। আৰু লগতে মই এটা ভাল বস্তু টো, কৈ দিছো, হেইটো হ'ল দহি, দহিটো সদায় খাব।
হয়, দহিটো খাব লাগে, গৰমৰ দিনত।
হেইটো চবতকে ভাল। লিভাৰ আপোনাৰ পেটটো পুৰা ঠাণ্ডা ৰাখ ব, গাটো ঠাণ্ডা থাকিব, আমি দহি ঘোল বনাই খাওঁ, অ'। অ, এইটো মানে প্ৰভাইড। ঠিক হয়। আপোনাৰ লিভক পাৱাৰফুল কৰি দিয়ে, ডাইজে্যনত ইজি হৈ যায় তেতিয়া লিভাৰৰ কাৰণে। মোৰ মানে অলপ মেডিকেল পঢ়া শুনা আছে। পেৰা মেডিকেল। এনে অলপ গম পাও, অ'।
তেনেহলেটো ভাল কথা। বহুত কিছু কিবা জানিব পাৰিম, আপোনাৰ ফালৰ পৰা।
পাব, পাব। এই, উইক্লি মানে এবাৰ ট্ৰাই কৰিব মানে, ঘৰৰ গাখীৰে বনোৱা। সপ্তাহত কমচে-কম এবাৰ হলেও মানে, গাখীৰটো হেৰি, দহি কাৰণে পাতি থৈ দিব। দহি হৈ গলে পিছত খাব। সপ্তাহত এবাৰ খালেও আপোনাৰ, লিভাৰ টো মানে কি হয় থাকিব, সেইটো লাহে লাহে মানে ষ্ট্ৰং হৈ থাকিব। তেতিয়া আপুনি খানা-চানা খালে জল্দিকে পেট বেয়াও নহব আৰু বাকী যি, যি খাই, শৰীৰে মানে ভালকে এইটো খতম কৰিব পাৰিব, আপোনাৰ বডিত ধৰি থাকিব। কিছুমান মানুহ আছে চাব হেৰি এ বহুত খাই কিন্তু মোটা নহয় লগ শুনিছে নে, কেতিয়াবা? মই বোলে বহুত খাওঁ। কিন্তু মই মো তা, তজা নহয় এনেকুৱা কয় নাই। অ, তেনেকুৱা মানুহক হেৰি আপুনি লিভাৰৰ কাৰণে এনেকুৱা হেৰি গৰম দিনত আমি কুহিয়াৰ খাওঁৱেই কুহিয়াৰৰ ৰস লগতে, উম। উম, তাৰপিছত এইটো দহি এইবিলাক বেছিকে খাব দিব। তেতিয়া চাব তাহাঁতৰ চেহেৰা ঘূৰি যাব আৰু লগতে অলপ মতা তজা শকতো হৈ আহিব মানে লিভাৰটো ভালকে প্ৰচেছ কৰিব যে। সেইকাৰণ
আৰু এটা কথা দহিৰ লগত কি মিঠাই তেনেকুৱা বস্তু মিহলি খাব পাৰে নেকি।
উম, পাৰে, পাৰে, অলপ, অলপ নিমখ অলপ চেনি মানে চেনীটো বেছি হ'ব নাগ মান বহুত বেছি হ'ব নালাগে। বতু বহুত বেছি হ'লে অলপ চুগাৰ বাঢ়ি যোৱা। চান্স থাকে মানে উ, স্পেচিয়েলি বয়স মানুহ বিলাকৰ হেৰি খাওঁতে অলপ ধান দিব লাগে হেৰি য়াং মানুহ বিলাকৰ বাৰু আৰু একো সিমান হেৰি যোগাৰ নহয়। মানে হোৱাাতটো বেমাৰতটো সবৰে হয়, নাই, তাহাঁতৰ চান্সটো কম থাকে। কিন্তু যিবিলাক অলপ বয়স মানুহ তাহতৰ মানে অলপ ধ্যান দিব লাগে তাহাঁতে চেনি খাই দিলে চুগাৰটো জল্দি কে, ভাই যায়তে।
হয়। ঠিক কথা কৈছে, ময়ো নিজে পৰিৱৰ্তন কৰিব লাগিব আৰু আনকও কম
অ', অ', এৱাৰনেছটো দিব লাগে। বাৰু বাকী আপোনাৰ খাদ্যৰ মাজত কি বস্তু ভাল পায়, কি চবজি?
চব্জি মানে মই শাক পাচলিটেই ভাল পাওঁ।
অ, মোৰো ফেভৰেট মই শাক, পাচলিয়ে ভাল পাওঁ। লাও শাক, কোমোৰা শাক, এইবিলাকেই ভাল পাওঁ।
মই আৰু মই দালিটো বেছি ভাল পাওঁ, দালি।
দালি লগতে চয়াবিন খাব, এই দুটাত হাই প্ৰটিন থাকে। আমি মাংস খালে যিমান প্ৰটিন পাওঁ। চয়াবিন আৰু দালি খালেও সিমানেই প্ৰটিন পাওঁ ত প্ৰটিন খালে ভাল অ', চয়াবিন বহুত বেছি প্ৰটিন থাকে মানুহে নাজানে এইবিলাক। আপুনি এক কেজি মাংস খোৱা আৰু এক কেজি চয়াবিন খোৱা চেম। হেৰি হয় মানে প্ৰটিন লেভেলটো চেম হয় অ', ত' দুখীয়া মানুহৰ কাৰণে মানে এইটো বহুত ভাল বস্তু মাংস কিনিব নোৱাৰে এটলিষ্ট চয়াবিন টোতো নৰ্মেলি পায় আৰু দহটা প বিছ টকা
দামো কম পোৱা যায়।
দামতো গম পোৱা যায় আৰু প্ৰটিন চৰ্চো হয় খাব পাৰে। বাকী আপোনাৰ যদি চাব কিছুমান মানুহ মানে অলপ বেছিয়ে বেমাৰ পৰে নৰ্মেল হোৱাত কে মানে অলপ কেইদিন পিছে পিছে বেমাৰ পৰি থাকে তাহত বেছি আমলা আৰু টমেটো খাব লাগে আমলা, আমলা, আমলখি আম ঘিচি পায়নে
পাই পাওঁ।
সেইটয়ে আমলখিটো খালে কি হয় ইয়াত আপুনি যদি দিনত এটা বা দুটা আমলখি খাই দিয়ে আপোনাৰ গোটেই দিনটোত শৰীৰত যিমান ভিটামিন চি দৰকাৰ চব আছে ততে মান সেইটো গোটেই ভিটামিন চিটো চাব ভিটামিন চিটো আপুনি অলপ বেছিকে খালে কি হ'ব জানে এইটো আপোনাৰ বডি যোনটো ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা যোন টো মানে ৰোগক বাধা দিয়া ক্ষমতা সেইটো বাঢ়ি আহি
বাঢ়ি আহে উম।
আৰু আপোনাৰ স্কি
হয় কেচা খাব পাব ন পুৱাতে।
অ', এইটো কেচা নহৰু খালে মানে অলপ হেৰি হ'ব লৰা মানুহৰ কাৰণে মুখটো অলপ গোন্ধব কিন্তু এইটো খালে আকৌ হেৰি আমাৰ যৌন যোনটো ক্ষমতা সেইটো বৃদ্ধি হব।
আ, আৰু আছে আপোনাৰ হাৰ্ট এটাক পৰা বাচি যাব।
অ', হাৰ্ট এটাক চান্সটোও কমাই দিয়ে মানে নহৰু কেচ কেচা নহৰু খালি কি হয় তাতে নাইট্ৰিক অক্সাইড নে এচিড মই পাহৰি থাকিলোঁ নাইট্ৰিক লা বস্তুতটো আছে মানে সেইটো নহৰুতটো কেনেকে খাব লাগে জানে নহৰুতো অলপ পিচ পিচ কে কাটি দহ পোন্ধৰ মিনিট মান থৈ দিব লাগে থৈ দিয়াৰ ৰা দিয়াৰ পিছত খাব লাগে এইটো খালে কি হয় আমাৰ যোনটো ৰক্ত চলাচল কৰা এই ভেইন আছে যে, ৰ আমি যিটো ৰক বুলি কওঁ, এই ভক ভেইন তোক মানে হেৰি অলপ খোল খাই দিয়ে। খোল খাই দিলে এইটো মানে আমাৰ হাৰ্টত যোনটো ব্লাড বিলাক পাম্প হৈ থাকে যে এই শিৰ বিলাক খোল খাই যায় খোল খাই গলে সেইকাৰণে ব্লাড টো বেছিকে পাম্প কৰে। তেনেকুৱা আমাৰ যোনটো প্ৰায় প্ৰাইভেট পাৰ্টচ আছে তাতো মানে এই ৰক্ত চলাচল কৰা ভেইন আছে যে সেইটোও খোল খাই যায় সেই সেইকাৰণে আমাৰ হাৰ্ড লগতো ভাল হ'ব। লগতো আৰু যৌন ক্ষমতাৰ কাৰণেও মানে অলপ হেল্পফুল হয় এনেকা নহয় বহুত বেছি ডিফাৰন্স নহয়। কিন্তু আপুনি ডিফাৰেণন্সটো নিজে ফিল কৰিব যদি কেতিয়াবা খাই দহ দিন পোন্ধৰ দিন খোৱাৰ পিছত নিজে ফিল কৰিব বা কি আৰু যোনবিলাক এ ভিটামিন চি মানে যোনটো আমলা যদি খাই থাকে আপুনি এইটো খাই থাকিলে হেৰি হব আমলখি খাই থাকিলে আপোনাৰ স্কিন টো মানে হেৰি লাইট হ'ব লাহে লাহে টো কিছুমান মানুহৰ মোক চাব কলা হলেও অ', কলা হলেও উজ্জ্বল দেখিব চেহেৰাটো তাহাত তাতে মানে এনেকুৱা ধ্যান ৰাখিলে হ'ব মানে হৈ যাব একো টেনচন নাই।
হয় আমি শৰীৰটো সুস্থ ৰাখি বুলি বহুত কিবা- কিবি ঘৰুৱা পদ্ধতিত আমি
অ, মে, মেডিচনেল বস্তু অ, নেচাৰেলি বহুত বস্তু টো, আপোনাক হেল্প কৰিব। মেডিচিনটো আমি একচেলি অ, এইটো আমি খোৱা বস্তুটো কেনেকুৱা মেডিচিন কেতিয়াই খাব লাগে মানে যেতিয়া আপোনালোক চিৰিয়াচ এতিয়া মানে ধৰি লওক বিছনাৰ পৰা উঠিব পৰা নাই বহুত জ্বৰ হৈছে। তেতিয়া আমি জল জে মেডিচিন খাব লাগে আৰু যেতিয়া নৰ্মেল জ্বৰ সাধাৰণ মাথা বিষ এ এইবিলাকৰ কাৰণে ঔষধ খব নালাগে। আমাৰ যোনটো শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাাৰ ক্ষমতা আছে। ছে সেইবিলাকে নিজে ঠিক কৰিব অলপ বেয়া লাগিব এ এটা সময়ৰ বাবে বা এটা মুহুৰৰ্তৰ কাৰণে। আপুনি মেডিচিনটো তেতিয়া খাব যেতিয়া মানে অ এতিয়া মানে লাগিছে মই মোৰ বডীয়ে ধৈ ব পাৰা নাই, কণ্ট্ৰলৰ বাহিৰত গৈ আছে, তেতিয়া মেডিচিন খাব লাগে আৰু উন্তিল ইয়া উনলেছ মানে যেতিয়ালৈকে আপুনি নিজে, শৰীৰে সেইটোক ৰখাব পাৰিছে, তেতিয়া তাকে খাব নালাগে। তেতিয়ালৈকে আপুনি এনেকুৱা নৰ্মেল খোৱা লোৱাত ধ্যান দিব লাগে। এক্সাৰচাইজ কৰিব লাগে, এইবিলাক মেডিচিনটো কিন্তু ভাল বস্তু নহয়। সেইটো বহুত মানে হেৰি হয়। মানে চাইড ইফেক্ট আছে, আপুনি এবাৰ খাই দিলে তাৰপিছত এই মেডিচিন নোহোৱাকে বেমাৰেই ভাল নহয়।
ভাল নহ'ব। অ, আমাৰতো তেনেকুৱাই হৈ গৈছে না সাধন নাইনটি নাইন, নাইনটি পাৰ্চেন্ট মানুহো যদি তেনেকুৱা।
অ আজিকালি মানুহ বিলাক মানে হেৰি হৈছে আজিকালি আমি খোৱা চো চোবিলাক চব সাৰ দি বনাত মানে ফাৰ্টিলাইজাৰ বেছিকে ইউ কৰি দিয়ে যে। সেইটো বনাই পেলাই খাই বেমাৰ হৈ আ আকৌ মেডিচিন খাই দিও বডিটো মানে দুই ফালৰ পৰাই দুৰ্বল হৈ আছে। সফালে খানাতো কেতিয়াবা ভেজাল।
হয়, আমাৰ কাৰণে যে কিমান মানে ডেঞ্জাৰ এই যিটো মাছ আমি বজাৰৰ পৰা আনো। মাছ বা যে ব্ৰইলাৰ মুৰ্গী মাংস কিমান ডেঞ্জাৰ আমি অনুভৱ নকৰো হয় ন, নাই।
হয়, এইটো এই আমি ডাঙৰ মাছ বিলাক খাও যে, কয় যে পাংখাবাক যে, ডাঙৰ, ডাঙৰ মাছ থাকে যে এই এইকেইটাত কি? এইকেইটাক কি দিয়ে জানে এইকেইটাত ফৰৰ্মেলিন নামৰ কেমিকেল এটা আছে, এইটো দিলে আপুনি যদি এটা মানুহ মৰি গলে যে হয়, ন, এসপ্তাহ ৰাখিছে, চাৰি দিন, পাঁচ দিন ৰাখিছে।
হয়।
উপাই নাই, মানুহ মৰি গলে বোলে ৰাখি দিয়ে, সেইটো কেমিকেল দিয়ে ফিন ফ, নামৰ এটা কেমিকেল আছে, সেইটো দিলে আপুনি মানটো একদম তাজা নিচিনাই থাকে। নমৰা নিচিনাই থাকিব। আত্মটো বাৰু ওলাই যাব কিন্তু গোটেই বডিক চি, নাযায় তাক জীয়াই ৰাখে মানে আৰু মাংস, চাংস শকত হৈ যায়। সেইকাৰণে চাব যেতিয়া মাছ মাছ বেপাৰী বিলাকে ডাঙৰ মাছ কাটে, তাৰ আগত তাহাঁতি সেই আ, কিবা বৰফৰ পৰা উলিয়াই পিনি বাহিৰত থৈ দিয়ে, এই ফৰ্মেলিন দিয়া থাকে যে, কেমিকেল সেইকাৰণে তাজা আখি ব কেমিকেল দিয়ে, সেইকাৰণে ঠাণ্ডা কৰিবলৈ মানে নৰম কৰিব বাহিৰত ওলাই থৈ দিয়ে। আপোনাক কিন্তু কেতিয়াও সেই বৰফৰ পৰা ওলাই মেলি ডাইৰেক্ট কাটি, কেতিয়াও নিদিয়ে, ডাইৰেক্ট নিদিয়ে ওলাই। থৈ দিব আধা ঘণ্টা, এক ঘণ্টাাৰ পিছত তাৰপিছত কাটি দিব।
অ, এটা কথা একদম স্পষ্ট জানিবও পাৰিল আপোনাৰ পাবা।
উম, এইটো আপুনি খয়াল কৰিব যোনহতে মানে ডাঙৰ মাছ বিকে। কাটি, কাটি হ'ব কে এতিয়াও নিদিব অনাৰ লগে, লগে অলপ বাহিৰত ওলাই থৈ দিব। মাছতটো অলপ নৰম হ'ব চফ্ট হ'ব তাৰপিছত কাটি দিলোঁ তেনেকুৱা কৰে। আমি খাদ্যৰ প্ৰতি আৰু সজাগ হ'ব লাগে। লাগিব ধ্যান দিব লাগিব। আমি চবে জানোঁ ভাল বস্তু খাব লাগে, কিন্তু আমি ফ্ৰলো নকৰোঁ। আজি আম ফ্ৰলো কৰিবলৈ চেষ্টা কৰিব লাগে সদায়।
হয় এই, আমি